হেল্ল'!
হেল্ল'! অ', কি কৰি আছে দাদা? মোৰ ভালে, আপোনাৰ? ভালেই আৰু।
খানা পিনা হৈ গ'ল নেকি? নাই, নাই। অফিচত মৰ্ণং
আচ্ছা, অ' আজি পাৰিছো আপোনাৰ মৰ্ণিং ডিউটি আছিল যে।
হেই বা মোক পাহৰি গৈছা
অঁ।
এ' নেটৰ্ৱক নেটৱৰ্ক নেটৱৰ্কৰ প্ৰব্লেম শনেকিয়ে
অ নেটৱৰ্কৰ ইচু অলপ দিয়ে ইয়াত।
আপোনালোকৰ তাত? অ পাই আছো অলপ দেৰি দেৰি কৰি আহে তাৰমানে। অলপ দেৰি - দেৰি কৰি চা হেৰিতটো আহে চাউনটো আহে। অঁ। বাকী কোৱা কি বুলি কয় হেৰি। অলপ ৰাস্তাত ঘূৰি আছো ইফাল সিফাল।
অহ।
বাকী দিনটো এতে কিবা কৈছে নে নাই নাই নাই তুমি তুমি তো কৰিলা চাগে?
অ মই জাষ্ট কৰিলো।
অঁ।
জিন্টু কি কৈছে?
কিবা কৈছে নেকি
জিণ্টু নে চিণ্টু?
চিন্তোৱে?
নাই কি ক'ব।
এই এক্সপাৰী কিমান মান গৈছে প্ৰডাক
আজি প্ৰডাক্টটো মই নিজামৰ চেকনত এটাই পাইছো এক্সপাইজীটো একদম হ শেষ মানে মেদ গৈছে।
মেতে গুচি গৈছে
অ অ আৰু তিনটা মান নেৱাৰ এক্সপাইাৰী পাইছো আৰু কেইটামান নেৱাৰ এক্সপাইাৰী আছে সেইটো ইটো মই মাৰ্ক কৰি থৈ দিছো। এ এতিয়া ওলাব নোৱাৰিম সেইকেইটা।
কোন এনে কি এইটো মাহতে নে নেক্সট মাহত?
নেক্সট মাহতে মানে অলপ দেৰিকে আছে সেইকাৰণে ওলাই দিয়া নাই মই।
অ আৰু বাকী ভে কালি যাই কিনে তুমি তেনেহলে সেইখিনি হেৰি কৰিবা নিজেই চেন বাবা
অ তলৰ চেক হেৰিটো বাকী আছে তলৰ খিনি ক্লিয়াৰ কৰি দিম মই আৰু বেলেগ চে ধৰিম দিয়ক ধৰি সেইটো ক্লিয়াৰ কৰি দিম।
ফালুদা ফালুদাই ওলাইছিলি কে ন ফালুদান নো সেইটো
অ এইটো ফেলুদা চা কাক কাচত নাছিলে ফালদাই চাগে
এবাৰ চালো যায় এক তাৰ মাকজন দি সেই তাৰে নেকি?
নাজানো
মনত ন একবাৰ যে মাক ধান দিছিলো
কি বা এক মা
এই কেশৰ কেশৰ ফালুদা দিয়া আছিলোঁ মনত নাই?
এক্সপায়ৰী হৈ গৈছিলে।
এক্সপেৰি হোৱা নাছিল।
আছা, এইটোতো এক্সপাইৰী হৈছে কেনেকে দিব?
হয় দে মে তে গোছি গৈছে। মে
আ'হ সেইটোতো, এইটো জুন। জুনে, জুন গলে। এই মে'ত যাই কেনে আকৌ জুন গৈছে, একমাহ মাজত গুচি গৈছে।
। । কিমান মজা ধৰণৰ বস্তু দিব জানা এইটো মাহত। পইচা আৰু জমা কৰা। ।
সঁচা কথা কাৰণ মেমে যদি এইবিলাক চাই ন' আমাক গোটেই কেইটাই ক'ব যে তোমালোকে কিনি লোৱা।
কালি চা মই নকলেও তুমি এটা কাম কৰা মই দিনটো যাব হা কালি। আমিতো আমি মই হওঁক, হেৰি হওঁক কিন্তু আমিতো পতাই পতাই কেনে। কাম কৰো তুমি খালি এটা হেল্প কৰা খালি ফালুদাটোক যে বাইদেক ক'বা এ বাইদেউক ক'বা। বাইদেউ প্লিজ হেল্প কৰক না। তুমি এনেকুৱা কবা, প্লিচ হেল্প এই ফালদাটো লৈ যাবা। লৈ নাযাবা আগে কবা বাইদেউ, বাইদেউ এনেকুৱা তেনেকুৱা হৈছে বস্তু ছে এ নিজ মই চাম মোক চাব দিছিল মই চোৱা নাছিলো। কিবা এটা কৰক না যদি পাৰে দাম কৰি দিয়ক। অ' কাকো ক'ব নালাগে আপুনি মনে মনে দাম কৰি দিয়ক না।
এই নিদিব বাইদেউ।
বাইদেউ দি দিব দিব যদি কৰিম দিব নে তুমি ভালদৰে কবা। আমিতো সেনেকা কৰি দাম কৰো ন মই আজি কিমান এক্সপেৰী দাম কৰিছো। কেক দাম কৰিছো। সেইদিনা বিস্কুট দাম কৰিছো মই বাইদেউক অলপমান খালি। তোমাৰ এতিয়া তোমালোক তুমি তোমালোক কোৱা নাই ন'।
অ' অ'।
আমিতো কৈ থাকো এতিয়া আমি ক'লে অলপমান বেয়া হয় এ তুমি যদি কম বাইদেউ মোক এটা হেল্প কৰিলাই আৰু নোলাই আৰু মই নকওঁ আৰু এই খিনি এটা হেল্প কৰি দিয়ক। নহ'লে মেমে বেপাৰ কৰে, আজিকালি হিচাপত তোমাৰ খাইছিলো জানো চোৱা নাছিলো খা ন'।
অহ।
বুলি হেলপ কৰি দিয়ক না
আতছা ঠিক আছে দিয়ক, ক'ম যদি কৰি দিয়ে। কালি আৰু জিন্টু আহিছে ন' জিন্ট মনাই ল'ব পাৰে এইবিলাক।
অ' জিন্টু গ'ম পাবয়ে কিন্তু জিন্টু নকওঁতে তুমি গম পা কাৰণ তাত জিন্তু কলে কি হব গ'ম পাইছানে নাই? যে ইহঁতে গম পাই এটা সদায় এটা এটা বস্তু ওলাইছে কাৰণ এ কনটিনাছ মই এটা এটা বস্তু উলা এ দি আছো।
আতছা
কেনেকুৱা চিচতেম হ'লে দি আছো। মই গম পাও বস্তু ক'ত আছে এক্সপাইৰী বস্তু কি আছে? গণেশে এযে পায় বস্তু বা কোনোবা পায় মোক জনাই। মোক আগতে কোৱা আছে যে তাকো নকবি ভাই মোক কবি আগে মই যেনেকে পাৰো মেনেজ কৰি দিম বা মাকদানৰ পালে মাকদান কৰি দিম। মই নিজৰ বিস্কুট চেকচনৰ মই উ কি কৰিছো মই নীলৰ সে নলফাৰ মাৰি কে
হে
ম সেই ডেমেজ কৰিকেণে মই বিস্কুল মাৰ্কডনত থৈ দিছো।
আইও উপায় নাই আৰু এতিয়া ইমান দাম মানিব নোৱাৰি ন।
মই সেনেকুৱা কৰি কিনে মই থৈ দিছো, কিন্তু পা সেইগিলা কথা যদি গম পায়
আহ।
নাই আৰু কালি তুমি বেলেগ চেক্যন কালি তুমি এটা ছেকশ্যনত যাবা। উম তোমাক ঠাণ্ড তুমি বহুত গৰম জাগা ন তোম ঠাণ্ডা জাগা দি তু চিলা ৰুমত যাবা পনীৰ পনীৰ ছেকচনতটো ল'বা। পনীৰ চিজ যোনটোু সচ আছে আৰু প্লিজ সেইদিনাৰ আজি ৰাতিপুৱা তুমি দ জা মাৰা নাই কিবা বস্তু দিছিলা চাগে ডিলাৰৰ পৰা পনী চনী বা কিবা ফ্ৰোই চে ত দিছিলা তচাকে মৰ্ণিঙত
সেই দৰ্জা তটোৰ কিবা ৰখি থকাৰ হেৰি নাইতো মানে তলৰ য টো দুটা হেৰি লগাই থাক ন সেই দুটা লগোৱা নাই সেই দুটা অকলে হেৰি হৈ থাক এ হেৰি হৈ যায়
নহয়, নহয় চিলাৰ চিলাৰততটো সটো নহয় চিলাৰটো হেৰি হয় এ যোনটো পনিৰ থোৱাদে আছে সেইটো লাহে কৰি এখন ৰজা তুমি যদি মাৰা এখন ৰোজা খোুলাৰ দৰে হৈ যায়। দুৰে এখন দৰ্জা জৰে মাৰিলে এখন দৰ্জা খোলাৰ ধৰে হৈ যায় ত দুখানে সমানে মাৰব লাগে। অ তেতি দু অপেন হৈ আছিল তাৰপিছত মোক বাইদেউে দেখাই দিছে চাই এ ফহিদনাখনান মই কৈছিলো এজনক কথা নুশুনে পিছত মেমে মোক গালি পাৰাব বা আমাক কব আৰু এইিলা মোৰ কাম নহয় মইো ঝাৰু মাৰিব লাগে মই ঝাৰু মাৰিম মই সনেুৱা কৰিছে মোৰো বেয়া
অ সেইটো মোক গম নাপাও একচেলি থাকিল আজি শুনি শুনিলো ন। নেক্চ বাৰ পৰা ধ্যান ৰাখ
অ',। তছে এচ এল বি বাইদেউ হাইদাৰ হয় ডাঙৰ হয় ন বাইদেউ হয় কি ক'ম আৰু বেয়া বেয়া লাগে এনেকুৱা কৰি কয় আৰু এটা কথা কৈ গৈ থৈ গৈছে যাবচ সদায় হাউচপিং হও কিবা ৰেচপেক্ট দিব লাগে।
অ, ' আমিতো সদায় দি আমি সদায় একেলগে খাওঁ সদায়।
কিন্তু বহুত আমাৰ বহুত ষ্টিছে মোৰতো এনেকুৱা লাগি
আমাৰ অলপ বেছি কমফৰ্টেবল হৈ গৈছে জমি এৰাউ ন এনেকা হৈ গৈছে।
ঠিক আছে ইমান বেয়া, বেয়া নহয়। দিয়াতটো ভাল কিন্তু বহুত বেছি হৈ গৈছে। ইমানো নহয় অ', এতিয়া মাক ধৰ বস্তু কিছুমান নাপালেও ক তোমালোকে দিবা নোখোজা আমাক কাষ্টমাৰ আহিলে আমি তোমালোকক কেনেকা দিম বস্তু
অ, ' সেইটোয়তো কাষ্টমাৰে আজি ল'ব আকৌ কালি আহিব সেইটো কাৰণে আমাৰ হেৰি হয় আমাৰ যদি এম্লয় লয় সটো বাছ বাচি লব নাইনটি পাৰ্চেট দিয়াৰ পিত
অ, '। সেনেকুৱা নহয় নাই এতিয়া ধৰি লও অ গাখীৰ দুই পেকেটে গাখীৰ দুই পেকেট যদি মই কাষ্টমাৰ আপনি ল'ব নাই ঠিক আছে মই এইবিলাক বস্ত নলো মই যাওঁতে
আহ ডাইৰেক্ট কব সিহঁতে আহ
এটা এটা বস্তু ল এটা বস্তু আমি দিব লাগিব ন চেকিৰিফাইচ কৰিব লাগিব।
আহ।
আহ মই আজি মোক কৈ আছো তোমালোকে গাখীৰ গিলা ৰাতি হলে মাক ৰাতি হলে মা ধান দিয়া মানে কি ৰাতিতে ডি এমো লৈ যায়। দুটা মই লৈ যাও দুটা। তাৰ পিছত চিনটোও নিয়ে দুটা জিনটোও দুটা নিয়ে ৰাইডাৰ গিলাচ আৰু ৰাইডাৰ গিলা আমি কেতিয়াও হেৰি কৰি
আৰু নহয়, এইটো ঠিকেই হয়, আপুনি যে, ৰাতি দি থৈ ন? কাৰণ মৰ্নিংত যেতিয়া আ, গাখী বিলাক থাকি যায়, তেতিয়া দিব নোৱাৰি তাতে অৰ অৰ্ডাৰ আহি যায়, এ, চৰ্ট পিজ্জা এইটো হয়, সেইটো হয়, তাতকে ৰাতি শেষ কৰি দিয়া ভাল।
পাৰি দিব পাৰি।
এইটো আগত, আগত এনেকুৱা প্ৰব্লেম হৈছে এতিয়া মাজত মেমে কৈছে দিব পাৰি কাৰণ ত' তথাপি সেই হেৰি দি দিবা লাগে আইচক্ৰীমৰ যিটো অ', সেইতে বক্স আছে, সেইটো কেনে, সেইটো কৰি কেনে দিব লাগে।
কিন্তু বা তোমাক দিয়াতো ভাল কিয় কাৰণে সতিক দিয়াত কে, দিয়া ভাল।
সেইটো দিয়া ভাল সেইটো আছে বাৰু।
আৰু তোমাৰ আৰু চৰ ৰা-ৰাতিপুৱা সেই ছাব্বিশ টকীয়া আজ ধৰি কালি ছাব্বিশ তাৰিখ, ছাবিশ তাৰিখৰ গাখীৰটো কালিয়ে তুমি দিলা বাৰু ঠিক আছে, ছাব্বিছ তাৰিখ ডেত এ, কালি ৰাতি বাৰটা দিলি আছে, তুমি ৰাতিপুৱা আঠটা বজাত, নটা বজাতে দিবা। ইমান টাইমত সেইকাৰে দুইকাপ চাহ বনালে গাখীৰ খতম মানুহ পানী নেদে আজিকালি গাখীৰ চাহত।
অ'।
চিধা গাখীৰেদি চাহ বনাই গৰমে পাই যে, ইয়াতে পানী মিচ কৰা আছে বা কিবা মিক্স কৰা আছে থৰে না পানী মিক্স কৰিব ডাইৰেক্ট গৰম কৰি দি দিয়ে
সেইটোৱে আৰু ফাটি চাটি গলে এনেই আৰু বনাম এনে জিঅ মাৰ্তত অৰ্ডাৰ চৰ্দাৰ নাই এনেই বস্তুবিলাক
আমাৰ ন ন ন উম বেয়া নোপোৱা আমান বাক কি গোটেই স্তৰতকে আমাৰ অৰ্ডাৰ ভাল আছে কিহৰ কাৰণে আমাৰ নৰ্মেল অৰ্ডাৰ কিমান আছিল হাড্ৰেড হাড্ৰড টুৱেটি
অ উম
হয় হেৰি আছিল কিন্তু বাট আমাৰ এতিয়া কিমান হৈছ অ থ্ৰী নাইনট এ ধৰি লোৱা পত্ৰিশ টকা আহি আছে ত্ৰিশটা হৈ আছে ষাঠিটা ডিভাইড হৈছে বা কিতাবা আমাৰ চেভেনটি ওৱানো হৈ যায় কোনবটো দিনত অ হয় না নহয় সেইটোব হিচাপ আমাৰ ঠিকে আছে কিন্তু হেংৰাবাৰীৰ দৰে স্তৰ যোনটো স্তৰে যোনটো হাজাৰ পাঁচশ ছয়শ এনেকুৱা অৰ্ডাৰ মৰা স্তৰ আছে যদি এতিয়া ওন্টিছ টা অৰ্ডাৰ মাৰে চল্লিশটা অৰ্ডাৰ মতে তেতিয়া বেয়া লাগে এতিয়া বেয়া লাগে আহ তুমি কমিবই ন কৈছিলে ডেলিভী চাৰ্জ লাগাইছে অফাৰ নাই একো বস্তু একো বস্তু অফাৰ নাই ত অষ্টলি হ'ব কিন্তু বাট আজি বিকাশ গৈছে বি বিকাশৰ কাৰণেহে মই গম পালো এই এনেকুৱা তেনেকুৱা কেচ কৈছে এতিয়াৰ পৰা আহছো বাইশটা অৰ্ডাৰ আছিল মই অহাৰ পিছত দুটা অৰ্ডাৰ মাৰিছোঁ চৌবিশটা বাটে তেইছ টা অৰ্ডাৰ দিছো মোক তাৰপিছৰ পৰা মই বহিয়ে আছো ত সেইটো হিচাপত মোৰ থিকে কৈছোঁ আমি এতিয়া গ'লে ষোল্লটা সি যেতিয়া ফোন কৰিছোঁ মই ঠিকে আছে আমি এতিয়া গ'লে ষোল্লটা ত সন্ধিয়াটো লগ হ'লে বিছটা বততে আমাৰ দহটা বজাত লব ঠিক আছে
তেনেহলে আমাৰ দেতাই
খালি আমাৰ এটা বস্তু কি আমাৰ কিছুমান বস্তু পঠাই দিব লাগব, বহুত বস্তু আছে সেইগিলা বস্তু খেল নাযায় বেকাৰ মান দান দি কি কাৰণে
অহ
যাব নহলে দাম হাবব কাৰণভেটি পাৰ্চৰ ওপৰত নোৱাৰ। ম্ দিব দিয়া নাইভেট পাৰৰত ম্ দিব নিদিলে বস্তু চেল নযায়। কাৰণ এই মুলি যদি মই যভেটি পাৰ্চেত লব লগা হয়।